হেল্ল'!
উম। ঘৰতে আছা নে?
অঁ! ঘৰতে আছোঁ। তুমি?
মইয়ো ঘৰতে ৰবা।
ঐ তোমাৰো কলেজ খুলিলে নেকি?
মোৰ কলেজ আগষ্টৰ তোমাৰ বিছ তাৰিখ মানৰ পিছতহে খুলিব চাগে।
দিন আছে আৰু একমাহে আছে আৰু।
এই অশান্তি লাগি গৈছে ৰ'বা ঘৰত থাকি-থাকি।
সেই ক'ৰবাত ফুৰিব যাবলে
যাবতো লাগিছিলে। পানীয়ে দেখা নাই বানপানী চাৰিওফালে।
তাকতো চাৰিওফালে বানপানী হৈছে লেণ্ডছ্লাইড চব।
পৰিস্থিতিটো অলপ ভাল হওঁক।
সেইটোৱেই এতিয়া তথাপিও মানুহ ফুৰি আছে।
আছে-আছে, সেইটোৱে।
অলপ কমক ৰবা এই এইক তোৰ মাহতো শেষ হওক শেষ হ'লে যাম। তেতিয়া মানুহ-চানুহ নাথাকিব বেছি।
অঁ! পাৰি-পাৰি ঠিকে কৈছা।
তেতিয়া ভাল লাগিব যায়। উম! ভেকেচনটো শেষ হ‌ওক তেতিয়া যায় ভাল লাগিব। মানুহ-চানুহ কম থাকিব।
মানুহ অলপ কম হ‌ওক সেইটোৱে-সেইটোৱে।
এতিয়া চবতে মানুহ ভিৰে ৰবা।
অঁ! যিমান ফুৰিব যোৱা জেগা আছে। চব আমাৰ ইয়াৰে অসমৰহে মানুহ। তাকেই-তাকেই দাৰ্জিলিং হওঁক, তোমাৰ আইজল হওঁক।
আহ! শ্বিলং-শ্বিলংতো শ্বিলংৰটো চব হাইষ্ট একদম।
শ্বিলঙতটো মানে চাহ খাবৰ কাৰণেও গুচি যায়।
আহ' ওচৰতেতে হৈ যায় ন' পুৰা।
উম, এনে তুমিচোন এইফালে আমাৰ জগন্নাথৰ ফালে আহিব পাৰা? আমাৰ ইয়াতে তোমাৰ সেয়া চলি আছে ৰথ যাত্ৰা। হেল্ল'? হেল্ল'?